হেল্ল' কি কৰিছা।
এ' ল'ৰাটো শুৱাই আছোঁ।
অ'। ভাত খালা।
ভাত নাই খোৱা ৰাতিপুৱা ৰুটি খালো।
অঁ।
তাৰপা এতিয়াহে ভাত বনাই আছে মামিয়ে।
অ'।
খোৱা হ'ল নেকি?
মাহঁতে খাইছেহি। উম। আমি এতিয়া যাও নে নাই ঠিক খোৱা নাই, এই বুবু খুৰা কিবা আছে যে এতিয়া আহি কেইতাত আহি পায় এতিয়া।
কাইলে যাম আৰু ৰাতিপুৱা। উম।
তাকে।
কি বনাইছে আজি নিৰামিষ।
নিৰামিষ।
বৃহস্পতিবাৰ।
ঠিকে আছে।
উম। ম আম যে এ দালি ভাত কালি মাংস আছিলে অকমান উম অপাহৰ আহি পাইছে পাপাই গাড়ী কেমেৰাটো লগাব গৈছিলে বেক চাইডে কিবা পিছলে যোৱা দেখা নাপাইছে নহলে
অ অ
কেমেৰাতটো লগাই নিছিল
কিমান পৰিছে
জানো কিিয় কিমান গম নেপাওঁ- উম, ই খালে নে ভাত?
অ ইএ ৰাতিপুৱা- ভাত কেটেমান খালে।
উম-
এতিয়া শুলৰ শুই উঠিয়ে, কি কৰে?
উম্-
হেই তাৰ চৰ্দি লাগিছে।
অ পানীটো চেঞ্জ হৈছে যে-
উম তানিছ- এতিয়া বতৰটো ৰ'দ দিলে গৰম বৰষুণ দিলে- ঠাণ্ডা-
অ ইহাত তে-তেনে- কুৱেইট-
অ- তপা হ'বই আৰু তপা- জাৰষ্ট হৈ যাব পিচত-ন
হা-
পিছত এডজাস্ট হৈ যাব।
অ সেইটোৱে-
উম- সেইয়াই
উম-
তাকে-
মামা আছে নাই? উম -
ওলাই গৈছে, উম-
ঝানতো আকা-
নাই ওলাই-
আম-
উম- এ মইযে আজি বিনিতাহঁত তোৰ ঘৰত যাওঁ নেকি?
অ বিনিতামাহি ইয়াতে আছে নিকি?
অঁ- টাইম আহিলে যাব গৈ। শনিবাৰলৈ তাপাহে- কালি যাম বুলি আছিলোঁ কালি যোৱা নহ'ল। বতৰটো বেয়া হ'ল
উম
তাৰপৰা আজি যাম বুলি ভাবিছোঁ উম
ইয়াতে আছে মানে এতিয়া
আহ
উম টিকলি এই টিকলিজনী কিমান বছৰ হল তাই
এ আগষ্টৰ তিনি বছৰ হ'ব
অ পোৱালিটো
তাৰ দেেৰ বছৰ আমাৰ ইয়াতকে এবছৰ সৰুো
উম
জানুৱাৰী তেৰ তাৰিখে
হম
উম
উম
স
উম উম ব ন নাল লাগে ভাত খাই সিনি সময় দ
উম এই দিনটো গৰম হৈছে যে দীঘল মাই আহিছে
অ পঢহি পাৰ তো ক হৈছে আকৌ
উ সেইটো কাৰণে বাকী গামো ঠিকে আছে নহয়
আছো আছা
া ঠিকে আছে
উম
উম
উম
ছোৱালীজনী ঠিকে আছে
আছেতে
উম।
আজি গ'লে চিমনকো লৈ যাম চ আ বুলিলি আজি যদি তাই যায়।
আহ আহ।
উম। সুধি চাম যায় নে নাযায় আকৌ
সুধিছেনে গম পাই।
উ উম। ফোনকৈ সুধিম।
উম সেয়া ওচৰতে নহয়।
ওচৰতে
উওম।
আজিবা গায়ি শিকিব যাম ছিল আজি যোৱা নহ'লে এ কেমেৰাটো লগাব। গোল্জন কাইলৈ যাম। আগবেলা
উম উম।
ম শিকিলম
অ সেইটোৱে ভাল
পাপ পাপা কবালে গলে
অ দৰকাৰ হয় ন। হয়।
উম।
উম।
না না
উম।
সেইটো এ
পাপা কবালে গ'লে এতিয়া মই মাক ক'বা লে লৈ যাওঁ লাগি
আহ আহ। অঁ মায়ে কি কৰি আছে?
মায়ে ভাত খাই আছে পাপা আহিছে যে
অ।
নটা
অ
এতিয়া সেই এতিয়া যোৱাটো কি হয় এতিয়া তাকে কথা পাতি আছো।
অ অ
মহায়ে ফোন কৰিছিলে উম
হা
মহায়ে ফোন কৰিছিলে
কেতিয়া কলৈ
তোমাল
অ অ অ
উম
কৈছিলে নেকি
তোমালৈ কৈছিলে নে সুধিছো
ছিলে ব
অ আমাৰ কালি ফোন কৰিছিলে নেকি মায়ে গাড়ীখনৰ কথা কবলৈ মোৰ ফু ত দিছিলোঁ
আহ কি কৈছে চাইচ নাই আকৌ
চালে চালে মাহেহে কথা পাতিছে মায়েহে কথা পাতিছিল শত কেতিয়ালৈ অা কথা পিছ
একো কোৱা নাই আপিনি হ'লে আহিব আৰু
অ অ
উম এ তাকে মানে একপ পপককে আহো বুলি ক'লেও আহিব নোৱাৰি না
অ হ মহা আহিলেহে আহিবাানে কি তুমি
সেইটোকে কৰো নেকি আকৌ দু বাাৰ
মানে ইয়ালৈ আহি আকৌ তালৈ নোযোৱা কেইদিনমানে থাকিবলৈ পাবা দেখোন
একো নহয়
তাৰ এদিন থাকিবা ইয়াৰ বেছি থাকিবা কিন্তু
উম চাই লওঁ
এদিন থাকিলে হল তাত
আহ
উম ক'বালৈ গৈচে নে ওলাই।
নাই, তেনেকে।
অ উম।
তক লৈনো ক'ত যোৱা হ'ব।
অঁ, দিগদাৰ
উম
এয়া।
বাৰু, ঠিকে আছে দিয়া। উম।
ঠিকে আছে, নহ'লে।
উম, ই উঠিলে ই উঠিলে, ফোন এটা কৰিবাচোন।
অ', বাৰু।
উম।
উঠে বা উঠা দেৰি হ'ব।
উম, সি শুৱে নহয়, অলপ সময়। আমাৰ এজনীয়ে নুশুৱে একো।
দুঘণ্টা আঢ়ৈ ঘণ্টামান শুৱে, কেতিয়াবা তিনি ঘণ্ট টাও শুৱে।
ভালেই, সি শুৱে, শুৱা সময়খিনি ভাল কাম কৰিব পাৰা।
উম।
আমাৰ এইজনী নুশোৱেই দিনডাল তেনেকে থাকে। উম।
আমাৰ লগত অকমান শুব।
উম।
সেইটোৱে।
ভাল সি শুয়ে কাৰণে।
হে।
খোৱা-বোৱাটো ঠিকেই কৰিছে নাই সি।
অ', এইকেইদিন, অ, মানে খাইছে আৰু দেই নোখোৱা বুলি ক'ব নোৱাৰি আৰু। খাইছে, সেইটোৱেই।
এনেকে খালেই হৈ যাব। উম, চেহেৰাটো নহ'লেও সি খাই থাকিলে সি শক্তিটো পাব।
উম।
চেহেৰাটো হ'বলৈ হ'লেই যেই একে সেই হ'ব কি কথা আছে।
খালেই হ'ল আৰু।
উম। দিয়া হ'ব দিয়া। মাহেকেও পালেহি নহয়, সিহঁতৰ
অ'।
কেই তাৰিখে হ'ব? মাহেকীয়া জানো
বিছ নে একৈশ?
উম, পালেহিয়েই, আকৌ উম। কো দিয়া, হ'ব দিয়া। উম। উম
ন
আহ হ'ব দিয়া উম